ছা-
অঁ' অঁ' চাউণ্ডে আছে নমস্কাৰ।
নমস্কাৰ।
অঁ ভাল আপুনি। মই এতিয়া কিছু বাদ দিম। অঁ' আপুনি ইয়াত গৰম- কেনেকৈ আহে গৰম কিমান?
গৰম এতিয়াতো গৰম বহুত বেছিয়ে পৰিছে।
অ, অ
আমাৰ ইয়াত, আ-আপোনাৰ তাত গৰম কেনেকুৱা?
ইয়াত বহুত গৰম। বেয়া
উম হয়, হয়, হয় তাকে কি কৰি আছিলে আপুনি?
মই এতিয়া উম ছ'চিয়েল মিডিয়াত আহ কিছু দেখ
হা হা, হয়, হয়।
আপুনি গৰমৰ দিনত দুপৰীয়া পঢ়া-শুনা কৰে নেকি?
দুপৰীয়াটো পঢ়া শুনা নকৰো। হয়, হয়। ষ্টুডেণ্টে হয় মই। গৰমত দুপৰীয়াতো পঢ়া শুনা নকৰোঁ। ৰাতিপুৱাও কৰোঁ। তাৰপিছতে ৰাতি কৰোঁ।
মইয়ো কৰোঁ। অ, অ। মই গৰমৰ দুপৰীয়াৰ আচলতে পঢ়িবলৈ কঠিন, কাৰণ ইমান গৰম হয় নে? আৰু কি কৰিব পাৰে এইটো উম বুজি পোৱা ন? আৰু
হয়, হয়, হয়।
অ, আৰু আপুনি হেম, কি কয় ইয়াক, ইমান গৰমত
অহ, কি এ- কি টেবুলত বহি থাকিব মন নাযায় নে? পঢ়া শুনা কৰিবলৈ।
অ, মই সাধাৰণতে বিচনাতে পঢ়োঁ। আ দু টেবুলতো মানে মিলাই কৰি পঢ়োঁ। মোৰ তেনেকুৱা মানে একো একো নাই আৰু টেবুলতে বা বিচনাতে পঢ়ো বুলি য'তে মন যায় তাত তে পঢ়োঁ তাকে আপুনি কি বিচনাত পঢ়ে নে টেবুলত পঢ়ে?
অ, নহয়। একেবাৰে সঁচা কথা কওঁ গৰমত টেবুলত বহি থাকাতো কিমান উম মই বুজি নাপাওঁ আৰু এনে ক্ষেত্ৰত মই বিচনাৰ কোণে এটা কণাত বহি ডাঙৰ-ডাঙৰ কি কি পঢ়িব লাগে এইটো পঢ়ো আৰু। টেবুলত সদায় বহিবলৈ লাগে এইটো মই জানো কিন্তু হেবিট আৰু কি কয় এঠাত
হয় হয় অভ্যাস বিচনাত পঢ়ি আপোনাৰ অভ্যাস হৈ গৈছে হয়
হয় হয় হয় এইটো
আহ সেইটোৱে মানে টেবুল
আৰু আপুনিয়ে গৰমৰ দিনত কিবা এটা চুক জ্বলা বা এট টো হয় নেকি চৌখ জ্বলে কম্পিউটাৰ আৰু মোবাইল আপুনি
কি কিহৰ কথা কৈছে আপুনি
ম মোৰ হয় এইটো উম কোনো কোনো দিনত হয় মোৰ কম কম্পিউটাৰ বা মোবাইলত পৰিলে চকুৰ ওপৰত এটা চাপ পৰে নাই এটা মাজে মাজে চকু দুটা আহ পানীৰে এ চুইল'ব আৰু উ পঢ়াৰ সময়ত লাইটো যেনে। খুব বেছি উজ্জ্বল নহয় তাৰো মই বিচাৰোঁ আৰু। চকুৰ যি মাজে মাজে এ।
হয় হয় চকুৰ তলত যে হয় ক'লা দাগ যে পৰি যায় সেইটোৰ কথা কৈছে।
হয় হয়।
অ সেইটো হয় বাৰু মানে আজি। আজিকালি চব মোবাইলতে পোৱা যায়তো ফোনতে পোৱা যায়। আৰু চব লেপটপৰ কাম বহুত থাকে ন পঢ়া শুনাৰ ক্ষেত্ৰত। সেইকাৰণে সেই সমুহৰ বহুত ব্যৱহাৰ হৈছে হেইফালে মানে চকু। মোৰ অলপ অলপ অসুবিধা দেখা পোৱা যায়।
হয়। আৰু আপুনি ঘৰত পাৰ পৰিৱেশ আহ ন। আপুনি যদি ঘৰত পৰাৰ পৰিৱেশ নহ'লে কেনেকৈ অনলাইন ক্লাছ বা পঢ়া আৰম্ভ কৰ।
ঘৰত ইমানে ঘৰত মানে প্ৰথমতে পঢ়া পৰিৱেশটো বনাই ল'ব লাগে। কিবা কিবি চাৰ্ছ বনাই দব লাগে দেৱাল। তেনেকে লগাই থব লাগে চাট সমূহ আৰু তেনেকে। সেয় মানে অনলাইন ক্লাছৰ পৰাও আপুনি পঢ়িব পাৰে অনলাইনত।
হয় হয় হয়।
তেনেকে পঢ়াৰ পৰিৱেশটো আপুনি ঘৰতে নিজে বনাই দিব লাগিব।
হয় হয় হয় সঠিক হ হয়।
তাকে আপুনি হেৰিয়ত গ্ৰন্থালয়ত গৈ পেলেও পঢ়িবগৈ পাৰে পুথিভঁৰালত গৈ। পলোই তেনেকে।
হয় হয়। আৰু মই মই আচলতে এ ঘৰত বহু সময়ত। পঢাৰ যিটো পৰিৱেশ নাথাকে জইণ্ট ফেমিলি হয়নে।
উম উম হয়।
যেনে আৰু গৰমৰ দিনতো হয় ন ত। মই ইণ্টাৰনেট। থকা অনলাইন ষ্টাডি গ্ৰুপ বা কিমান কিবি টেলিগ্ৰাম চেনেল থাকেনে। এইটো মই যোগ দি আৰু তাত। আপোনাৰ দৰে যি যি পৰীক্ষাৰ দিয়া বহুতো কথা আপুনি। বন্ধু থাকে বা সি যিসকলে দিনটোৰ পাৰ বিষয়ে মই আৰু কি আলোচনা কৰি আৰু ইয়াৰ ফলত
এছল।
অনুভৱ আৰু পঢ়াৰ এটা অভ্যাস গঢ় গঢলৈ উঠিব আৰু এইটোও হয় আৰু।
হয়' হয় তাকে তাকে তেনেকৈও পঢ়িব পাৰে আপুনি।
হয় আৰু আপুনি ইণ্টাৰনেটৰ পৰা সামগ্ৰী বিচাৰে নেকি? এটা বি কৰ আপুনি?
হয়, হয় কৰোঁ মানে ইণ্টাৰনেটত তেনেকেই ইউটিউবৰ পৰা বা টেলিগ্ৰাম চেনেলৰ পাৰো বহুত আজিকালি হেৰি আছে ন কোচিং চেণ্টাৰ দিও আছে। ইণ্টাৰনেটতে সকলো পোৱা যায়, ত' তাৰ পৰাও মই পঢ়িব চে ষ্টা কৰোঁ, তাৰ পৰাও অলপ অলপ চাওঁ।
হয়, হয়।
তাতে আজিকালি সকলো পায়েই ন ফোনতে।
হয়।
সেয়া তাৰ পৰাই পঢ়ো।
আৰু মই ইয়াত উম সঁচাকে এটা ডাঙৰ সমস্যা, কাৰণ ইণ্টাৰনেট ইমান বেছি তথ্য থাকে যি আমি দিশহাৰা হৈ পৰো না, আৰু ইয়াৰ অ', আৰু ইয়াৰ পৰা বাচিবলৈ কোনটা ভাল। কোনটা মূল বাবে কাম কৰে, আৰু যিবোৰ অ' মই ত' এতিয়া এছ এছ চি আৰু আ উম। নানা বিলাক এক্সাম আহি আহি থাকে নাই? এইবিলাকৰ মই প্ৰস্তুটি লৈছো, ত' যিবোৰে চৰ কাৰী ব্য আৰু নে ইটো সিটো কৰোঁ মই। আৰু কেৱল সিবাৰে ওপৰত ভৰসা কওক এইটো নহয়, আৰু বহুত বিলাক চেনেল এখন হৈ গৈছে।
হুম, হুম, হুম তাকে।
আৰু আপুনি ইয়াক কৰে নেকি নতুন কোনো লিংক? পালে লগে লগে ক্লিক কৰে নেকি?
নাই নাই। সে সেটো নকৰোঁ মানে, সেইটো কৰিবই নালাগে। মানে যি কোনো লিংকত ক্লিক কৰিবই নালাগে, আৰু অ' টি পি দিব নালাগে। যি কোনো মানুহৰ যদি যিকোনো মানুহে অ' টি পি দিয়ে, সেইসমূহ দিব নালাগে অ' টি পি। আজিকালি বহুতো চাইবাৰ ক্ৰাইম ক্ৰাইম ওলাই গৈছে ন। মানে ইণ্টাৰনেটৰ যিমান সুবিধা আছে, সিমান অসুবিধাসমূহো আছে। যিমান আমাক সুবিধা দিছে তাৰ পৰা বহুত ক্ষতিসাধকো হৈছে। বহুত বেছি চাইবাৰ ক্ৰাইমবোৰ ওলাই গৈছে আজিকালি। হয়, হয়, হয় তাকে।
আৰু আপুনি আপুনি যদি গৰম দিনত মোবাইল বা লেপটপ বা গৰম হয় নেকি, ?
অঁ, অঁ হয়, কেতিয়াবা মানে গৰম হৈ যায় বস্তুটো।
অলপ বেছি সময় মানে এঘণ্টা বা দুঘণ্টা সময় ব্যৱহাৰ কৰি থাকিলে। তেতিয়া মানে ফোনটো বা লেপটপটো গৰম হৈ যায়গে।
অ'। মোৰো মোবাইল বা লেপটপ যদি গৰম হয় তেন তে মই, অ কোৱা?
হয়, মানে-মানে সেইটোৱে আৰু বেটেৰীটো গৰম হৈ যায় সেইকাৰণে। বেটেৰীটো গৰম হৈ যায় সম্ভৱ, সেইটোৰ। বেছি সময় ব্যৱহাৰ কৰি থাকিলে।
হয়। আৰু মই মই মোবাইল বেলেগ। মই ম
হয়, হয়। উম।
হয়, হয়।
ওপৰত
ৰাখিব লাগে যাতে তাৰ তলৰ পৰা বতাহো